অহ, হেল্ল',
কি খবৰ?
হা ভালেই বাৰু খবৰ কতি। পিছে তোমাৰ কোৱা।
ঠিকে আছে। চলি আছে আৰু অ, কৰি আছা।
হয় এতিয়া কি কৰি আছা।
মই বহি আছো তুমি?
আচ্ছা বয়ে আছো বাৰু ঘৰত। ভুটন
মইতো তোমাৰ টিউচন কৰিলো তাৰ পিছত আকৌ বহিলো তাৰ পিছত আকৌ মনত পৰিলে ৰ তোমাক। কল এটা লগা বোলো ইমান দিন হ'ল ফোন চোন ইমান দিন হ'ল ফোন চোন কৰা নাই তুমিওটো আজি কালি খৰ খাতিয়ে নো পোৱা হলা আৰু
তাইতো মানে মেনেজ কৰিব পৰা কি নাই। গণ
অ'। সেইটোতো আজিকালি চবৰ মানে টাইম- টাইম
অ', হ, টাইমটো আজিকালি মান অ' হ নোযোৰে মানে। টাইম অতি সোনকালে মানে গুচি যায় কি কৰো। উপাই নাই সেইকাৰণে।
ঘপককে গুচি যায় তুমি কিবা এটা কৰি আছা নহয় চাবা বা টাইমটো কেনেকে পাৰ হৈ নহয়
গমেই নোপোৱা হৈ যায় ন কেতিয়া হৈ যায়। হয়, হয় বাৰু এইটো। বেছি গাঁৱত। ক, বা গাঁৱত পৰিস্থিতি কেনেকুৱা এতিয়া।
গাঁৱৰ পৰিস্থিতিটো এতিয়াতো তোমাৰ গৰম ঠা গৰম-গৰম আৰু তাৰপিছত তোমাৰ বৰষুণ।
আচ্ছা
আমাৰতো তোমাৰ সাপ ইমান ওলাই আছে, সেইদিনাখন জানা মানে অকমানৰ কাৰণে মই বাচি গৈছো। নহলে, গচকি দিলো হয় মই সাপ টো।
হে ভালেই হ'ল এতিয়া, তেতিয়া গছকি দিলে।
মই দোকান গৈ আছিলো হা।
উম।
তাৰপিছত, দোকানৰ পৰা যেতিয়া মই আহি আছোঁ। তাছ ৰাস্তাত চালো আকৌ তোমাৰ, সাপ। মানে, আন্ধাৰ না তাৰপিছত সেইফালৰ পৰা বাইক এটা আহি আছে, তাৰ পিছত যেতিয়া, না-না টচ চছ যোৱা নাছিলোঁ। মানে মোবাইল আছিলে। মানে ফ্লেছ লাইটটো মই জ্বলোৱা নাই আৰু সেইফালৰ ৰাস্তা দি মানে আহ, আহা যোৱা হৈয়ে থাকে না। তাৰপিছত, তোমাৰ চাৰে সাতটা মান মানে বাজিছিল। তাৰপিছত মই আৰু মোৰ লগৰ জনী নে লগৰ জনী আছিলো অ' তাৰপিছত সেই ইফালটৰ বাইক এটা আহিছে মানে ফ্লেছ টো জ্বলালে না বাইকৰ, টৰ্চটো। তাৰপিছত চাইছো পঢ়া দিয়ক। অকণমানৰ কাৰণে মই মানে বাচি গ'লোঁ, সেইদিনাখন নহ'লে মোক কামৰিলে হয় নহলে সি মৰিলে হয় মোৰ ভৰিৰ পৰা, মানে সৰু আছিলে সাপটো।
আচ্ছা।
উম এনেকুৱা ফাষ্ট গৈছে নহয় বাপৰে আকৌ আ আজিউ লাইছে বোলে। মই যেতিয়া মানে পঢ়ি আছিলো তোমাৰ, টিউচন কৰি আছিলোঁ, তেতিয়া বাইক এটা খন আমাৰ ঘৰৰ ওচৰতে। বাইক- বাইক এটা চাউণ্ড পাইছিল মানে অকণ শ্লিপ কৰিছে মানে।
উম।
তোক মানে মৰা নাই বচাই দিলে আৰু।
এইটো গৰম দিনত মানে সাপ ওলায় আৰু।
ওলাই সেইদিনা সেইদিনাখন আৰু এটা ওলাইছিলে তোমাৰ ডাঙৰ একদম ক'লা
অ'।
টো গ'ল আৰু ক'ত গ'ল গ'ল আৰু এবাৰ তোমাৰ ওলাইছিলে তেতিয়া এই ফৰেষ্ট-ফৰেষ্ট টিমক মাতিলো তাৰপিছত গোটেই মানে ইহঁতি আমাৰ পাকঘৰৰ পিছফালেই আছিলে জানা। এইটো মানে বহুত বেলেগ টাইপৰ সাপ টো এইটো একদম মানে একদম ক'লা আছিলে আৰু মুখখন এক দম বহুত ডাঙৰ একদম ফেটিৰ সাপতকেও বহুত বেয়া সাপ আছিলে, সেইটো আৰু কামুৰিলে মানুহ লগালগ দেথ হ'ব।
কিংকবৰা
অ', অ'-অ'-অ'- অ'-অ', কিংকবৰা হয় নেকি অ', সেইটোৱে। তাৰ পিছত ধৰি লৈ- লৈ গ'ল বহুত ডাঙৰ আছিল আৰু এই মোটা ক'লা একদম। ভাবাচোন পাকঘৰৰ লাইটটো মানে অফ আছ ছিলে হা, তাৰপিছত আমাৰ মানে উম, পাপাই মানে চালে মানে পিছফালে গ'ল না তেতিয়া মানে লাইটটো জ্বলালে মানে লাইটটো জ্বলোৱা নাছিলে, তেতিয়া চালে তাৰপিছত এনেইতো কিবা এটা বস্তু এটা থ'লেটো কিবা এটা হেৰি তোমাৰ কি কয়, এইটো মানে লাগে না, কিবা এটা তাত বচ এটা আছে বুলি উম, তাৰপিছত চালে কিবা এটা মানে কলা এক দম এনেকে মানে হেৰি তোমাৰ বহি আছে।
মানে ঘৰৰ পিছফালে আছিলে নেকি এনেই ঘৰৰ ভিতৰত?
তোমাৰ পাকঘৰৰ ভি তৰত আছিলে তোমাৰ আমাৰ দুটা পাকঘৰ আছে এটা কেঁচা পাকঘৰ আৰু এটা পকাৰ আছ চে পকাৰটো ভিতৰত আছে কেঁচাটো অলপ বাহিৰত আছে তাৰপিছত তাতে আছ ছিলে মানে তোমাৰ এই যে মচলা যে পিচে যে। পতাটো তাৰ তাৰ ওচৰতে আছিলে তাতেই বহি আছিলে এনেকে পুৰা লেপ্তা হৈ পেলা তাৰপিছত যেতিয়া চালে মাৰ মা ক'ত তাৰপিছত লাইট চাইটটো একো জ্বলোৱা নাছিলে তাৰপিছত এই তোমাৰ অকণ ফাঁক আছিলে মানে হা, তাতে ফাঁকতে সোমাই গ'ল এতিয়াতো ফচি গ'ল ওলাব পৰা নাই। তাৰপিছত পতা পত একদম ফৰেষ্ট টিমক মাতিলে তাৰপিছত আনি লৈ তাৰপিছত সাপটোক লৈ গ'ল আৰু।
সিওঁ বহি খালে ন সেইকাৰণে।
আহ আজিকালি তেনেকুৱা বেছি। সি সাপটোক অত্যাচাৰ দিলে কামুৰি চ কামুৰি দিয়ে সেইটো কাৰণে মানে ইমান মাৰি চিব নালাগে।
মাৰিব হ মাৰিব নে লাগে মানে য জীৱ জন্তু অৱস্থা যদি বয়স কিবা কৰি ন মানে
অ সেইটোয়েইেতো তুমি যদি বেছি তাক খুচি থাকিবা তেতিয়াতো সিটো কামুৰিবই না। উম আৰু গৰম দিছে যে অ' গৰম দিছে যে ওলাবই আৰু
থাকিব নোৱাৰা হৈছে
আহ বাপৰি আহটো তোমালোকৰ সেইফালে ওলাইছে নে নাই
চিননে মানে বেছি মানে কিবা ঘূৰি নোপোৱা যে এইকাৰণে গম নাপা গম নাপা মানে মানে কিকি পোৱা নাই এইটো
অ',
তেতিয়া ওলাই মানে ওলাই মান তো অতি অ জংঘল মানে গছ গছনি
অ
কিবা হয়।
তাতে হৈ থাকে এইটো কাৰণে ইমান নলাই হৈছে আৰু তোমাৰ আকৌ বেছি গৰম পৰিলে ইহঁতৰো গৰম উঠি গাইছে থাকে নেকি সেইটো কাৰণে ওলাই চলাই ঘূৰি থাকে কৰ'বাত কৰবাত
কিবা কাৰণে কেতিয়া ভুক লাগিচে ন ইহঁতে
উম স্বিককাৰ কৰ এতিয়াতো তোমাৰ অ আকৌ অহা মাহত অহা মানে কোনটো মাহত পানী বাঢ়ে বেছি
পানী এতিয়া জোন এইটো মাহ এইটো মান মানে কিমাহ মানে আৰু দুমাহ তিনিমাহ মানত অলপ বেছি বাঢ়িব।
তোমাৰ আমাৰ ফালে আকৌ কাজিৰঙা আকৌ তোমাৰ একদম নদী পৰে না তোমাৰ হাত হাতী চাঠি বাঘ চাগ তাৰপিছত চব মানে যিমান আছে মানে এ চবেই চাইছো কব গ'লে। ওলাইে থাকে না যেতিয়া পানী বাঢ়ি যে মানে পানী পাৰ হৈ আহি যায়।
হয় মানে ইিহঁতে আহ উম
কি কৈ আছিলা।
মানে সিহঁতি মানে যি যোনটো গছ গছনি কিবা থাকে ন তেতিয়া পানীত তাত উমাই যায় তাৰ পৰা মানে তাকিব জেগা নাপায় যে সেইকাৰণে গ
অ', খাব চাবলে নাপায় অ। পানী বাৰিলে কিমান সিহঁতৰ অসুবিধা হৈছে। ন খোৱা বোৱা পানী চানী মানে জন্তুতকে আমাৰ জীৱনটোয়ে কব গ'লে বহুত ভাল ক'বও পাৰি খাবও পাৰি খোজ কাঢ়িবলৈও পাৰি।
সিহঁতেতো ক'ব নোৱাৰেই।
উম, হম, সেইটোৱেইটো।
কাৰণ ইহঁতক মানুহে দেখি ভয় খায় আৰু ইহতে মানুহক দেখি ভয়
ভয় খাই অ, কিছুমানে ভয় নাখায় আকৌ। কিছুমানে আকৌ একদম তোমাকে মাৰি-মাৰিবলৈ আহি যাব একদম খেদিদৰে চাবাচোন উম-উম। তোমালোকৰ ফালেতো ইমান নোলাই চাগে ন?
নোলাই মানে ক'ব নোৱাৰি মানে নোলায় বুলি ওলাই বাৰু।
উলাই ন'? অ, সেফালেতো নদীত টাইপতো আছ
অ আছে আছে।
সেইটোয়েটো কেতিয়া কি ওলাই যায় কোনো ঠিক
হ।
আৰু ভাত চাত কি বনাই আছে?
ভাত চাত ধৰা, মই বৰ্তমান খালো বাৰু।
খালা।
অহ।
বাচ্ছাটো কি কৰ বাচ্ছা তো খাই তাকো দিনে ৰাঠি।
অ।
পিছে এতিয়া এনেই বহি আছো ন।
অ এনেই বহি আছো। পঢ়িলো তাৰ পিছত এ ভাবিলো আৰু ফোন এটা কৰো বুলি। কিমান পঢ়িবা, এইফালে পঢ়িলে আকৌ মগজডাল এইফালে গুচি যায়। অ, অ, অ।
লগততো আছেই ম'বাইল সেইকাৰণেটো মানে বেছি পৰিও
মনো নাযায়। আৰু টাইমটো ঘপককে কেনেকে পাৰ হৈ যায় ধৰিবলে নেযায় জানা। সেইটোয়েতো মেইন দিগদাৰ হৈ যায়। কেনেকে পুতুককে টাইমটো গুচি খিজাই মইতো, অ', টোপনি আহি যায় অ'। মইতো দিনত শুই গৈছিলোঁ। পঢ়িম বুলি দিনত শুই গ'লোঁ। তাৰ পিছত তোমাৰ আকৌ চাৰে ছটা নে সাতটা বজাত মানে বহিলো পঢ়িবৰ কাৰণে। তাৰপিছত আকৌ পঢ়ি পঢ়ি তাৰ পিছত আকৌ টিউচন আহি গ'ল মোৰ। তাৰ পিছত টিউচনো কৰিলোঁ। টিউচন কৰি লৈ তোমাৰ অকণমান ৰেষ্ট ল'লোঁ। ৰেষ্ট লৈ, তাৰপিছত অকণমান লিখিলোঁ লি খিলোঁ লি তাৰ পিছত ভাবিছো ৰ' ফোন এটাকে কৰলো কিমান লিখিম আৰু। এতিয়াৰ পৰা মানে মানে হায়েষ্ট মানুহৰ আধা ঘন্টা মানে ফ'কাচটো থাকে আৰু। পঢ়া। তাৰ পিছৰ পৰা আৰু নাই। সেই আৰু। যিমানো তুমি ঠেলা মাৰা বা কি মাৰা? অ'।
টাইম লগাইছে নি?
অ', মোবাইলটো তুমি তুমি মোবাইলটো ৰিল্লছ চোৱাচোন।
অহ, কমেণ্টত তেতিয়াত কিতাপ চাই থাকিলে মানে টাইমটো মানে অতি সোনকালে মানে নেযায়। টাইমটো। এতিয়া বাবি তাৱৈ যে টাইম কি এতিয়া এইটো যাব কিমান টাইমত
বাৰু ঠিকে আছে তে তিয়া হ'লে ন
হন
উম উম উম। মই বাৰু পাছত টাইম-ছাইম পালে বাৰু ফোন-চোন কৰিম। তুমিও কৰিবা টাইম-ছাইম
অ', ঠিক আছে, অ'।
অ', অ'। ঠিক আছে বাৰু, ভালকে পঢ়া-শুনা কৰা কিবা চাকৰিত তাকৰি এপ্লাই পিলে মা আৰু উম, তাৰপিছত আৰু পিছত যি হ'ব দেখা যাব। বাৰু ন' অ', অ'। ঠিকে আছে বাৰু দিয়া। গুড নাইট অ', অ'।